হেল্ল' হেল্ল' শুনি আছা
হেল্ল', হেল্ল' শুনা পাইছা ন মোৰ মাতটো
পাইছোঁ, পাইছোঁ
শোনাবি যাম মটো
পাইছোঁ
হেল্ল'
হাঁ হাঁ, কোৱা
হেল্ল', মোৰ মাতটো শুনা পাইছা নে
হেল্ল', হেল্ল', হেল্ল', হেল্ল'
পাইছা ন
পাইছো
অ ঠিকে আছে
মোৰটো পাইছা
ত', মোৰ মাতটো পুৰা ক্লিয়াৰ আহি আছে না, মানে ুৰ কিবা আটকে এটোৱ আহিছে নে নে পুৰস্কাৰ সলনে এ আহিছে
ক্লিয়াৰ আহি আছে
মাতলা পিছা নে
মাততো শুনা পাই আছোচোন
হেল্ল' পাইছনে
মুড মোডটো পাইছা না নাই মোটটো পাইছা
অ এই তোই চ এ হেল্ল' কৰণ অ'।
কোৱা শুনি আছো
পানী খেতি কথা কয়, পানী খেতি কথা দিছিলোঁ নাই
পানী খাইতি অ মই কৈছো সেই জাগাো তেতিয়া ইমান ভাইৰেল হোৱা নাছিল না মোক, ম কৈছোঁ সেই জাগাত তেতিয়া ইমান, কাৰ কাৰ মোৰ নে তোমাৰ
অ অলপমান প্ৰব্লেম চলি আছে এইটো হ'ব পাৰে।
মোৰ মাততো শুনা পাই আছা
বাকী ক'ত ঘৰতে আছা নেকি
ঘৰতে ঘৰতে
ঘৰতে আছা তো
অ ঘৰতে।
উ আ আজি জিম যোৱা নাই
গৈছিলোঁ আহিলো।
জিম জিম গৈছা নে নাই আজি।
গৈছোঁ গৈছোঁ আহিলো গধূলি।
গছা ন
গৈছোঁ গৈছোঁ।
এতিয়া আহিলো এই মাত্র।
বাকী আহিছে আহিছে। আহি আছে মই শুনি আছোঁ।
ক'বাত ফুর্বা সুৰ্বা এ যাব লাগিছিলে বহুত মানে গৰম গৰম মানে বহুত। হেৰি হৈছে প্ৰেছাৰ বেছি হব আৰু এতিয়া মানুহ ইমান কাৰা ৰ'দ পৰিছে এইকেইদিন।
অহ সেইটো হয় কিন্তু ফূৰ্বা। ফুৰিব যা বা সেইটোয়েতটো
বহুত গৰম পৰিছে ৰে।
উলোৱা একদিন যাওঁ চবে। বলা একদিন চ বে কৰ'বাত যাও বঢ়িয়াকে উলাও একদিন চবেই কৰ'বাত যাওঁ।
পাইছা। ক'ৰবাত ঘূৰিবা যাবা কিবা ঘৰ ফব চুবা যাবা নেকি অ।
পাৰি যাবা ওলোৱা একদিন উলোৱা একদিন যাওঁ চবে মিলি দুৰ্গা মন্দিৰ।
উম। ফুৰিব যাব লগা মানে বহুত গৰম। ৰাতি অলপ মানে গৰম থাকেই এনে ৰ'দহে নাথাকে গৰম। থাকে মানে দে ভাতকে গৰম পাত চত আছে।
বহুত গৰম ৰাতি দিন বুলি কথ।
উম। কি কবা আৰু বিৰাট দৰো হ'লে। এ তহত ত হেৰি কুকুৰ চুকুৰ পোহা নে নোপোহা মানে ধৰি লপ পেট চেট পোহা নে নোপোহা কুকুৰ মেকুৰি পোহা নে কুকুৰ।
আমাৰ পেট ছেট নাই গত এই আমাৰ গেটতে এটা থাকে যি গুকুৰ তাৰক সেইয়ে বাহিৰত
হা।
আমাৰ গেটত এটা বাহিৰৰ কুকুৰ থাকেহি।
এ এতিয়া পাইছা নহ মোৰ মাতটো শুনা পাই আছা নহ এতিয়া।
পাই আছোঁ পাই আছোঁ।
মাতটো পাইছা নহ মোৰ।
উম।
অ ঠিকে আছে ঠিকে আছে এ কুকুৰ আমাৰ। ছাত বহুত কুকুৰ আছে দে কমচে কম সাত আঠটা মান আছে বহুত কুকুৰ আছে। আৰু ইফালৰ পৰা এৰিয়া সিহঁতৰ এৰিয়াতো এ এইটো বিল্ডিঙৰ পৰা সেইটো বিল্ডিং। দুটা বিল্ডিঙৰ পাৰ হৈ পেলাই আকৌ নেক্সোপ এটা আছে নে কুকুৰে এৰিয়া এৰিয়া। থাকো মানে ইমান দূৰ আছে বহুত দূৰত আছে আমাৰ ধৰি লোৱা এই বাঘেশ্বৰী মন্দিৰৰ বা এইখি ধৰি গোটেই খিনি এতিয়া ভিতৰে মিলি পেলাই চাগে পঞ্চ কম ত্ৰিশ চল্লিশটা মান আছে গুগল।
বাপৰে ইমান।
বহুত দূৰ কৰিছে।
উম আমাৰ এইবাৰ নাই। আমাৰ তিনি চাইটামান আছে। নাই নামে
উম এ আহ। আ তই পানীখাইতি কাৰ লগত গৈছিলি পিছে?
পানী খাইতি মই গৈছো, মোৰ বা মই মোৰ লগৰ এটা, অমিত। আৰু বাৰ লগৰ এজনী।
অ', আচ্ছা আচ্ছা।
জাবিনাগি আও গিদিন।
হা
আকৌ একদিন যাবা নাকি পানিখাইটি?
যাব পাৰি আমাৰ ঘৰৰ পৰাটো মোৰ হেতি মানে তহঁত, তহঁতে মোৰ ঘৰৰ ইফাল যাব পাৰি মানে হেৰি যদি যা আৰু যাব পাৰি কিন্তু অকণ কৰ
সেইফালে ডাইৰেক্ট সেই ওলাই নেকি ন। হেৰি কি ওলাই ন হেফালে ডাইৰেক্ট। আহ বৰবাৰী হৈ যাব পাৰি।
উম, পোৱা ইফালে। তোৰ চফালে পাৰি। পাৰি পাৰি চিন্ধু চিন্দু ক লগ ধৰিবি।
ঠাণ্ডা বটত যাব লাগব ৰহ এই কেইদিন ৰদ দেখা নাই পুৰি যাম স্কুটিত গেলে।
ঠাণ্ডা বতৰত ঠাণ্ডা বতৰত যাই কি কৰিবি তাতে ঠাণ্ডা বতৰত একো লাভেই নহব দেখোন। পানীয়ে হোকাই যাব দেখোন।
নাই নহয় মই কৈছো ঠাণ্ডা দিন নহয় ঠাণ্ডা বতৰ।
অ' ঠাণ্ডা বতৰত।
এ অ'।
এ ধৰি লোৱা মই কৈছো হা মানে ইমান মানে ধৰি লোৱা এটা দুটা তিনি চাৰি কেইটান বাজাত যা পাইবি গধূলি হওঁতে।
তিনি চাইটাত যাব পাৰি কিন্তু।
এ নেক্স মাহত বনাবি বে গক নে-নেক্স মাহত শুনা শুনা যি কৰোনা নেক্স মাহতে বানাবা মানে ধৰি লোৱা এই চিনটো লাাজ আছে ন এই কামত ত্ৰিশ তাৰিখ। এয়া লাজ গম্বা নাই আৰু। তাছত হি ফি। তাছত একেবাৰে আগছ আগষ্টত আছে তাৰ কাম। একমাহ, দুই-দুইমাহে ফ্ৰী যায়। দুই তিনিমাহ ফ্ৰী আছে তিনিমাহ নহয় এ ডেৰ মাহ আৰু একমাহ তেতিয়া বনালে বনাব পাৰা আৰু। মল চিন্ত ল অ' তাছত এই ঘূৰব এ তান ঘূৰবা কাৰণে ল-হেৰি ছুটি লৈ আহিছে। ইটান যাব। সি গাৰ্লফ্ৰেণ্ড, এই গাৰ্ল ফ্ৰেণ্ডৰ লগতো যাব। হা তাৱাং নহয় তাৱাং?
কি কয় তাহুন কোন কোন যাব?
যাব বুলি কোনে কৈছি তোক? কৈছে নেকি টাৱাং যাবলৈ?
অ' টাৱাং কোন কোন যাব তাৰ লগত?
টাৱাং যাব বুলি কোনে ক'লে, টাৱাং যাম বুলি কৈছে নেকি?
মানে মই শুনছোঁ ই, টাৱাং যাব বোলে।
টাৱাং নাজাই যাহ। টাৱাং কৈদে মানে কোনে কৈ-কৈছি কোনে?
এ, সিয়ে কৈ আছিল সেইদনা যাব পাৰে বুলে চান্স আছে।
টাৱাং মানে এম, হেৰি টাৱাং-টাৱাং নাযায় মানে নাজানো সি গ'লে তো গম পালোয়ে দেখোন মোক মো-মো-মোৰ লগত দুন সি সদ ডেইলী কথায়ে পাতে দেখোন মোকতো এদিন কোৱা না টাৱাং যাম বুলি, মাজতে এটা কথা ওলাইছিলে চি শ্বিলং যোৱা কথাই ওলাইছিল, আমাৰ লগতে ওলাইছিল চিন্তো মই এ, শুবন আছিল তা ৰহিত আছিল আৰু আৰু তাৰে কিছুমান ল'ৰা কিছুমান আছিল। হেৰি শ্বিলং যোৱা কথা বায়ে বাদে মানে এই গৰম বহুত চলি আছেনা এনে জুলাইতটো গৰম থাকপয়ে। আগষ্ট এ, নৱেম্বৰৰ ওচৰা উচলি গৰম থাকব' গম পা নাপা।
শ্বিলংট কিন্তু সেই কিন্তু এয়া বাই স্কুতিলৈ গলে এটা প্ৰব্লেম ৰেনকট নিবা লাগে সদায় এনে বতৰ চেঞ্জ হৈ আৰু তেহৰ
নাই- নাই সেইটোতো জানো। মানে এদিন, দুদিন, তিনদিন থাকাকে আৰু বুজি পাইছা। তাতে হমষ্টে আছে বুকিং কৰিবা। অকল শ্বিলং খিনি ঘূৰিব কাৰণে ধলোৱা যোনদিনাখন কৈছা নে সেইদিনাখন নগ'লা কাৰণ সেইদিনা ৰাতি হৈ যাব ন ৰাতি পিছ গোটেই বন্ধই থাকে, হয়না কচোন ক'? আৰ মানে সি মোক চিল ঝংযুৱা কথা আছিল টাৱাংৰ কথা কোৱা নাই। টাৱাংৰ কথা নাজানো। গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড যাবা পাৰেনা টাৱাং দূৰ আছেনা দূৰ নাই নেকি?
অৰুণাচল।
তে আকাৱাং কিমান কিলোমিটাৰ ইয়াৰ পৰা? দুইশ তিনশ আ, পাঁচশ ছয়শ।
দুইশ তিনশ নহব বেছি হব। পাঁচ অ', পাঁচশ ছয়শ কিলোমি
এ, পাচশ ছয়শ কিলোমিটাৰ ই, গাৰ্লফ্ৰেণ্ডৰ যাব নেকি? হে ইমান সৰু চলি এ, হৈ আছে। হাত এ এই এনে নাযাই মই জানো সি কাং চাং ওচৰে পাজৰে গুৱাহাটীতে কৰবাত ঘূৰাব গাৰ্লফ্ৰেণ্ডৰ লগত গলে। বাকী ক'তো ই, এক্সট্ৰাকে নাযায় ডাঙৰ হলে বেলেগ কথা এতিয়া নাযায় নাই এটা আৰহী গ'লে এনেশাল যদি যায় টাৱাং চাৱাং যদি শ্বিলং টিলং যদি যায় না আমাৰ লগৰ ল'ৰাৰ লগতে যাব চাগে।
চিতং যোৱা প্লেনটো কৰবা পাৰি কিন্তু। শ্বিলং যাবা পাৰি কিন্তু চব যদি যায়।
উম, নাই হেদি পাৰি কিন্তু প্লেন শ্লেন আগত তই কৰবা লাগে মানে ধৰি লোৱা চবকে সময় দিবা লাগেনা পইচাৰো কথা আছেনা। আ, লাগব' এই গোটেই তুমি দিনটোয়ে ঘূৰিবা হনা ৰাতিপুৱা আ, হেৰি পাচটা ছয়টালৈকি আন এ, থাকে থাকে আৰু ৰাতিটো ঘূৰবাই নিদিব তোমাৰ ৰাতিটো ঘূৰবাই
তেতিয়া মানে পুলিচ বজাৰ ঘূৰবা পাৰি শ্বিলংৰ তে এতিয়া অকল হাতি কিবা কিনবা পাৰি তাতে।
উম, সেইটোৱে। এ, নাইৰে শ্বিলঙৰ তে তন্তে মানালী গৈছিলি ন' মাজতে?
মানালী নহয় আমি ছিকিম গৈছিলোঁ গেংটক।
গেনটক গৈছিলে। অ, এই অমিত তই হেৰি চাকিলৈ গৈছিল যে?
অমিত মই চাকিল আমানদ্বীপ আৰু বিৰাছ।
অ', মাজে চিক্কিম গৈছিলি তই যা যা।
সেইটোয়ে আমাৰ মানে লাইফত ফাৰ্ষ্ট ট্ৰিপ আৰু তাৰপিছত কটো
উম, কিমান খৰ্চা আহিছি তাতে টটেল?
ছিকিমত আমাৰ মোৰ মানে মনটো কৈ আছো আৰু মই।
তোমাকটো কোৱা তোমাৰটো মানে এটা ইণ্ডিভিজুৱেল হিচাপে ধৰি লোৱা মই য আমি যদি কেতিয়াবা যাওঁ। তুমি চাইছানে কিমান খৰচা হৈছে?
খৰচা হব ফ্ৰিফটিন ফ্ৰিফটিনৰ পৰা ছিচটিন থ্ৰাউজেন হয়। চা ব।
তোমাৰ কিমান মান গৈছে?
অ মোৰ সিমান মান গৈছিল খাই লৈ এজেন্টক দিছি। আমি আছো ছিকিমত আমি পাঁচদিন মান আছো।
এই কোনে ব্যৱস্থা কৰিছে এই মখা।
এই মহাত্মাৰ তোমাৰ এইজেন বুক কৰিছে আমাৰ দ্বীপে। তাৰপিছত আমি তোমাৰ দাৰ্জিলিংত আছো। দুই দিন আছো দাৰ্জিলিংত।
এজেণ্ট লগত এজেণ্ট লগত মিলি তহঁতে ডাইৰেক্ট পইচাখিনি দি দিছ হয় নহয় ক
পইচাখিনি আমি তাক দিয়া নাই দাইৰেক্ট এজেন্টক দিছো আমি।
এ এই যেনএ নাই তাৰ বোলে সি। সন্দেহ কৰিব বুলি ভাৱি এজেন্টৰ তাৰেই হয় না। তাৰে চিনাকি হৈছে এজেণ্ট গিটা আঠ হাজাৰ বিছাৰি বিছাৰি খাইছে যায় ই। এ এটা ব্ৰকাৰ চে চলি হই। তই চিনি নাপাৱ দে মই স্কুলৰ পৰা চিনি পাওঁ তাক হেই দুদিন। তই কেতিয়া যাবি। একেলগে। ডি আৰ একেলগে মানে পুৰা এল পি স্কুলৰ পৰা নহয় হেৰি ক্লাছ নাইন টেইনত একেলগে প কোৱা এ দিছো। পুৰ দিছপুৰ এখন দেখা পোৱা নাই আনাকানেন সন্মুখত ক'ত জাইছা দিছপুৰ স্কুল।
কোন খিনিত আছে চাৰবেৰ হেৰি।
চাৰ্ভে নহয় দিছপুৰ দিছপুৰ দিছপুৰত বিশালখন দেখা পাইছা অ চুপাৰ মাৰ্কেট।
আচ্ছা আচ্ছা আনা নেক
আৰে সি আৰে আনন্দ একাডেমী খনটো আমাৰ সন্মুখত। কেনে কোৱা লাগিছে গলিটোৰ ভিতৰত অ আমাৰ দিছপুৰতো বিশালখন যোনখন আছে চুপাৰ মাৰ্কেট বিশালখন যে আছে তাৰে লগত যনতো। খন লাগিছে বিশালৰ লগতে যোনটো কেম্পাছ লাগিছে ভিতৰ দি যে যায় এটা গলি যে। এই সেইটো গ'লিটো খতম কৰি পেলাই বি বিচখন দেখা পাবা
আচ্ছা আচ্চা।
আৰু সি আৰু নাই নাই শুন শুন সি হেৰি পঢ়াই নাই মানে ই আমাৰ। হেৰি বাকী ক্লাছ ছিক্সৰ পৰা পঢ়াই নাই সি হেৰিত পঢ়িছে সি ক্লাছ নাইনত ট্ৰেইনত আইছে। বুজি পাইছা।
অ তাতে আগত বেলেগত পঢ়িছিল মানে সি।
অ বেলেগত পঢ়িছে বেলেগত পঢ়ি পেলাই ইয়াতে ঢ্ৰাকা খাই আহিছে। তাতে তাতে কিবা লাফৰা চাফৰা কৰিছে চাগে।
এনেহেন নিকি তাৰ
এনেই